কি কৰিছা।
এ আ শুই উঠি আহিছো তুমি।
মই উুই উতি আহি পিনি বহি আছো।
উম।
উম মুক ধুলালে নে নাই।
নাই ধোৱা হম আছে তাকে চাইআছিলো।
আৰু আৰু গৰম উঠিছে।
উঠিছে।
উম।
খালানে নাই
নাই খোৱা, বনোৱাই নাই একো।
কোনে বনাব।
জানো বৌ বনাই নে দেউতাই বনাই।
আহ।
মোকো বনাবলৈ কৈছে জানো কি কৰু চাই লম।
উম কি বনাবা।
ন ভাত খাবলৈ ইমান দিয় নাই ইমান গৰম।
নহয় এনেই বনালে।
জিকাকে ভাজিম চাগে।
উ।
তেনেকে খাই বনাই থৈ দিম, দালি বনাম। জিকা ভাজিম।
উম।
কৰি অহ চাটনী মাদাম।
উম।
এব দোব।
আছা।
উম, তোমোকৰ কোনে বনাব ভাত।
মহিয়ে বনাব।
অহ।
দেউতাহত মাহ মাহ তালতে আছে নে।
অ তাতে আছে অ।
উম
গৈছ নয়-
হেৰীলে যাব লৈছে বিয়া খাবলে-
অ সেই বিয়া ঘৰলে-
উম-
উ-
আ নিনে-
উম-
উম যাব ওলাই‌ আছে-
হেৰী টো- মইনা আঁচনি সোমাব নহয় প্ৰায় আগষ্ট মাহত চৰকাৰে দি পছে- হিমন্ত বিশ্ব শৰ্মাই যে দিছে যে নিযুত মইনা আচনি যে চবকে যে তুমি পাবা নহয়-
উম-
উম-
অম
কেতিয়া সোমাই জানো?
উম
কেতিয়া সোমাব নো?
গ- আগষ্ট মাহতে হ-
দহ তাৰিখে সোমায়- উ মা হঁতে কি কৰিছে? মা হঁতে কি কৰিছে?
ন এই গৰু দিছে গৰু হেৰিটো ভাগি থাকিলে খুটিটো- তাৰপিছত খুটি এটা লৈ যাব কৈছে- এতিয়া খুতি ক'ত আছে বিচাৰিব লাগিব নহ‌য়-
আহ-
বচাৰিব এতিয়া-
উম ম ক- বিয়াত মাংস মাছ পনিৰ চব খুৱাইছে-
হম-
খাছি মাংস-
ত গৰমত-
উম মানে মাছ দুখন মাংস তেনেকুৱা নহয় চবেই চব
অহ চবকে তিনিওটাই দিব
অহ
অহ
কালি দেতাক সুধিছিলো মানে কি খোৱাইছে বুলি তাওনৰ মাছ মাছ নোখোৱাক মাংস নে কি এটাই নহয়।
কি
উম।
কি।
চবকে চব দিব মানে
উম।
হা
উম।
আজি বতাহ মাৰি আছে বাওঁ।
উমঁ বতাহ মাৰিছে বা।
উম। ক'বাত যাবা নি আজি?
উম।
ক'বাত যাবা নি বোলো।
এতিয়ালৈকে যোৱা প্ৰগ্ৰেম নায়।
উমঁ।
তুমি ক'বালৈ যাবা নে কিনো?
জানো হে।
উম।
ভাত কিহে বনাব?
জানো গম নাপাওঁ এতিয়ালৈকে।
অহ।
কোৱা।
সেই এইটো টো কি ভণ্টি ঘৰতে আছে?
ঘৰতে আছে উম।
আজি সি নিকিতা ঘৰলে যোৱা কথা আছিলে নহয়।
নাজায়।
নাজায়। অ।
উম মই চেণ্ডেল এজোৰ আনিলো।
কাৰ কিহৰ পৰা?
হম। ফ্লিপকাৰ্ট ফ্লিপকাৰ্ট।
অৰ্ডাৰ দিছিলা কি নো।
অঁ অঁ।
কেতিয়া অৰ্ডাৰ দিছিলা?
অৰ্ডাৰ হ'ল আজি অলপ দিন।
উম।
আজি তোমাৰ পৰহি মানেই আহিলে। হ'ল অৰ্ডাৰ দি।
উম কুলা ৰঙৰ
উম।
উমঁ।
গৰুৰ খুটিটো ভাগিলে।
উমঁ।
টাকে আকৌ খুটি এটা খুজিছে। উমঁ বনাই নিছোঁ বনাই।
অ।
উমঁ, গৰম উঠিছে অওঁ ৰদলে আহিবলে মন যোৱা
কা বনাইনো
হুম।
বতাহ নাই মৰা নি হুম?
বতাহ নাই মৰা ক।
কোনোবা এৰিয়ে আছে, কিবা ছালচাহ হেৰি চা বুলি কয় সেইখন তাই বগীয়ে
এটোকে হেৰি কৰি দিয়া নেকি ৰ'ব ৰ'ব!
হুম!
গৰম উঠিছে বহুত
উম দৌৰা দৌৰা।
কি বস্তু?
দৌৰিবলে কৈছোঁ।
দৌৰিবলে।
অহ।
কি হলে?
অ দৌৰি যোৱা আকৌ তেতিয়া ৰদটো নালাগে নহয়।
বুজি পোৱা নাই ভালকে কোৱা দৌৰিবা নেকি?
অ দৌৰিব যাবলে কৈছো আকৌ।
তই হ
ৰড কনত।
উম।
তেতিয়া জল্দি পাই যাবা গে।
উম।
উম যি আছে তাকে কৰোঁ।
অহ।
ভাত বনাই আছে নেকি?
ইমান সোনকালে বনালে? নটা বাজিছে হে।
নটা বাজিছে অহ।
উম।
আগতেটো নটা বাজিলে স্কুল যাবলে হয়।
আমাৰ দেৰি আছে বনুৱালে।
কিমান দেৰি?
দেৰি আছে আৰু গৰমত কোনেনো ভাত বনাই।
উম, তুমি চাহ টাহ খালা নাই?
নাই খোৱা।
কেলে বা?
এনেই লাল চাহ খাই বেয়া পাওঁ।
দেতাই বনাইচিলে চাহ মই নাখাওঁ বুলি কলোঁ।
অ
উম
অ গাওঁ ঘৰলে কেতিয়াবা আনিব লাগিব।
উম
কেইটা আছে এতিয়া
নটা আছে।
উম আনিছিলা কিমান?
দস্তা আনিছিলোঁ
এটা কি হল?
অ ডাঙৰ হৈছে নাই?
উম অ এইবিলাক পোৱালি
সিবিলাক
হা
কোন বিলাক
আগতে যে আছিলে
হয়নে এইবোৰ
হুম
হ'ব এইয়া বেছি দিয়া বেছি দিয়া হল
অ
অহ এতিয়া
উম এতিয়া আহিছে
উম কৰা
আজি বাৰ্থডেটাও আছে
কাৰ যাবা নেকি?
যানো
উম
সেইদিখন লিজা বাৰ দিলোও ন মাতিছিলে নগলো
লিজা
অ
উম কেলে নগলা
এ এনে বৰষুণ আছিলে ন লিজাৰ বাৰ্থডে দিনাখন
উম
সেইকাৰণে যাবলৈ নহলে
উম
অ ক কত ককাৰ
বাহিৰৰে বহি আছো
দে থ উপায় নাই এতিয়া
নাই নাই
উম উম গোটেই খটম হৈ গ'ল নেকি
কি বস্তু
উৎসাহ মেলিব উঠিব মেলিব পোৱা সেইটো
এতিয়া লয় পাছত জানো পাই নে
কাৰেন্ত দে না
আ লাহে লাহে পাৰিব
উম জিন্তিয়ে উইছ কৰিছিলে নাই
নাইকৰা ওহোঁ
উম মুলেও নাইকৰা ময়ো নাইকৰা মোলৈ নাইকৰা কালি লাষ্টতে লাষ্টত দিয়া মেচেজটো মই চাই থৈ দিলো
উম
কিমান দি থাকিবা একেবিলাকে কি কৰিছা কি কৰিছা অ কি কৰিছা ভাত খালা নে নাই শুধিয়ে থাকে শুধিয়ে থাকে একে গিতাকে শুধি শুধি আমনিও লাগে
এতিয়া নো
তাতো তোমাৰ এ সপ্তাহ মান হ'ল ভাত খাইছু বুলি কোৱাই নাই অকল ৰুল ৰুল খাইছো ৰুল খাইছো কে আছে
নাই
তাই কথাই কৈছো এসপ্তাহ মান হ'ল
ভাত খুৱাই নাই
ভাত খালানে শুধিছো কৈছে